অ হেল্ল'
কি কৰি আছা?
হেল্ল' এয়া শুই আছো কি কৰিব আৰু উম উম শুনিছো
ভইচটো অকমান দেৰি দেৰিকে গৈছে নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে
এতিয়া এতিয়া
উম তোমাৰ ভইছটো আহি আছে কি মানে দেৰি দেৰিকে আহিছে মই কোৱাৰ পিছতহে কথাটো কাত শুনিছে
নেটৱৰ্ক বেয়া চাগে
অ নেটৱৰ্কৰ কাৰণে হ'ব পাৰে মই মৰিগাঁৱৰ ফালে আহি আছো
কিয় গৈছা ফুৰিবলে?
ফুৰিবলে নহয় মই তোমাক কথা কৈছিলো ন শ্বপিং কৰিবলৈ আহিম বুলি
অ বজাৰ কৰিবলে।
উম উম উলাই আহিছো।
আজিকালি আৰু কি ক'বা অসমীয়া শব্দবোৰ খুব কমেই ওলাই মুখৰ পৰা
অ মই মাজে মাজে ওলাও আৰু ওলাই যায়
তাকে আজিকালি অসম অসমীয়া ভাষাটো এনেও বহুত মানুহে ইংলিছ, হিন্দী শব্দবিলাক সোম মই সোমই সেই
সোমাই -সোমাই উম মিক্স কৰি দিছে পুৰা মিহলাই দিছে।
তুমিও এতিয়া মিশ টো ইংলিছতে ক'লা
তাই ন ওলাই গ'ল
হা
তাৰ পিছত মিহলাই দিছে বোলে
উ তাকে মানে যিমান চেষ্টা কৰিলো দিয়াচোন শুদ্ধ অসমীয়াত তেনেকে ক'বলৈ উম দিগদাৰেই হয় আজিকালি
নোৱাৰে বহুতে নোৱাৰে
আমাৰ বাৰু সেইফালে চলে অলপ দেই মোৰ গুৱাহাটী অহাৰ পৰাহে ভাষাটো ইমান বেছি এনেকুৱা হৈ গৈছে
হয় নেকি
উম উম আমাৰ সেইফালে মানে লিখিতই চলে
হম হু
উ
কি কি কিনিবা?
কি কি কিনিম মানে অ ভাবিছো গৰম আহিছে যে হাফ পেন্ট কেই তামান, মান কিনিব লাগিব ঘৰত বৰ অশান্তি লাগে থাকি
গৰম আহিছে নে গৰম চলি আছে
তাকেতো আমাৰ গৰম আহিছে বুলিও কয় গৰম গৰমৰ দিন চলি আছে বুলি খুব কম কয়, গৰম সোমালে বুলি কয়।
সোমালে বুলি কয় নি।
উম।
আটছা।
গৰমৰ দিন আহিলে বুলিয়ে টো কয় তোমালোকৰ বোলে আহিলে বুলি নকয় নেকি?
আহিলে কয়।
কি বাজি আছে ইমান?
আহিলে কওঁ।
আহ আহিলে বুলিয়ে কয় আমাৰ
সোমাইছে বুলি নকয়।
সোমাইছে। সোমাইছে বুলিও কয় মানে এনেকে এ ঠাণ্ডা দিন সোমালে ন গৰম দিন সোমালে ন এনেকে এনেকেও কয় কিছুমানে এ এনেৱা লিখিততো ক'লে তো অং গৰমৰ দিন আহিলে বুলি লিখে চাগে।
তেনেকুৱাতো উম, মানে ধৰা আজিলৈকে তেনেকুৱা লিখি পোৱা নাই মানে। মানুহ বিলাকে লিখিলে ধৰা গৰমৰ দিনত, ঠাণ্ডাৰ দিনত এনেকেই লিখে ন গৰমৰ। বতৰত ঠাণ্ডাৰ বতৰত। সেইকাৰণে মানে আহিলে সোমালে এইবিলাকৰ কথাাতটো আজিলৈকে অহাই নাই।
আচ্ছা -আচ্ছা
বেবী মোৰ পিছত আছে সি শুলে।
উম- উম এচি দিলে মানে সি শুইয়ে যায় সি। ই অকনমান মানে অ কমফৰ্টেবল জন বিচাৰে
হুম হুম হুম।
উম এই মানে এ গৰম ন বহুত এতিয়া গাড়ী এচিটো দি দিয়াৰ লগে লগে মানে শেষ হৈ যায় আৰু
হুম
উম কালি ৰাতিও বোলে ভালকে শুইছে এইকেইদিন ৰাতি-ৰাতি মানে আহ গৰম হয় কাৰণে শুবও পৰা নাই ন সি
উম এইকেইদিন বহুত গৰম দিছে।
তাকে সেইকাৰণে তাৰে এই কুলাৰটো আনি দিয়াৰ পিছত যেনিবা সি শুলে।
উম।
উম
হ হ
উহুম তাকেহে
কোন-কোন গ'লা।
আমি মাহী, মই, মহা, ভাইটি দুটা
উম
উম দুপৰীয়া ভাত খোৱা হল
দুপৰীয়া ভাত খালোঁ।
আহ অ কিহেৰে খালা?
দুপৰীয়া ভাত নৰ্মেল খালো আৰু দালি চব্জি তেনেকে
আচ্ছা-আচ্ছা কিহৰ ভাজি বনালা?
ডালি দালি চব্জি
চবজি মানে? মানে চব্জি বুলিও অ আমাৰ ফালেও কয় আচ্ছা-আচ্ছা দালিৰ লগত আকৌ তৰকাৰী বনাইছা? কিহৰ দৰকাৰী? তে
ৰঙালাও আলু সেয়াই আৰু মিক্স কৰি
অলপ বনাইছিলে যদি তেন্তে মই আকৌ দালি চবত চবতে নবনাওঁ দেই আমি মানে চয়াবিন তেনেকে বনোৱা নাই যান সব জিনছ তেনেকে জোল নহয়
হুম
তেনেকে
এনেকৈও পাৰি খাব
খালি
নবনালে হয়
হ্ল
তোমাৰ ভইচটো ফাটি-ফাটি তোমাৰ ভ‌ইচটো বাজি-বাজি আহিছে
এতিয়াও আহি আছে
এতিয়া আহিছে ভালকে আহিছে
আচ্ছা-আচ্ছা এ নেটৱৰ্কৰ প্ৰব্লেম ধেৰ চলি থাকে অ
উম মোৰ ইয়াতো একে বহুত বেয়া।
মোৰ আকৌ মাজে মাজে যে প্ৰব্লেম হয় দেই। এ চিট মই উষা ল'ব নোৱাৰা হও কিন্তু উম
অহা নাই ভইচটো।
উম মাজে মাজে
কিয়
হেল্ল'
হেল্ল' অ এচিৰ ভিতৰত থাকিলে হয় নেকি
উম উম অহ হয় মানে কি হয় নাকটো বন্ধ হৈ যোৱা নিচিনা হয় তাকে
চৰ্দি লাগি যায় লগে লগে
অ চৰ্দি অ চৰ্দি লাগি যোৱা নিচিনা চাইনাচ আছে যে
উম
স
চাইনাচ বিৰাট কষ্ট
তাকে অলপ কষ্টটো হয় বাৰু দে
হম
কষ্টটো হয় বোলো
অলপ ঠাণ্ডা লাগিলেই হল আৰু হৈ যায় ন
অ ঠাণ্ডা লাগিলে অলপ প্ৰব্লেম হয়
উম
উম
যি গৰম দিছে। ক'বাত নদীৰ পাৰাত গৈ কিনে।
বহি দ তোমালোকৰ ফালে নদী আছে নেকি হম
উম নদী নাই নলা আছে।
নলা মানে পুখুৰী কথা কৈছা নেকি?
নদীৰ ওচৰত নাই আছে ব্ৰহ্মপুত্ৰৰ দূৰত আছে।
নহয় ন মানে ন কলা যে মই সোধিছো নলা মানে ঘড়ীৰ কথা কৈছা নে নে কি হা।
নহয় নহয় ৰাস্তা কাষত যে থাকে বেয়া বস্তু বিলাক আহে।
সেইবিলাক তোতো নলা সেইবিলাকৰ মুখৰ আগত বহিব পাৰি নেকি?
উম
উল্টা পাল্টা কথা কি কৈ থাকা বাৰু মাজে মাজে।
সেই কি বুলি কয়।
কই ন নদী নদী নাই ৰবা আমাৰ পুখুৰী আছে পুখুৰী পাৰতে বহো এনেকে ক'লেও বেলেগ কথা কৈছে নদী নাই নলা আছে মই ভাবিছো তোমালোকৰ সেইফালে এই পুখুৰী সেই তুক নলা বুলি কয় নেকি?
নহয় নহয় এনে কৈছিলো দিয়া মই ঘৰত নাই ন গুৱাহাটীত আছো এতিয়া
আহি কেনে গুৱাহাটীৰ হিচাপৰ্ট কৈছা নেকি
উম
এনে নাৰেংগীৰ সেইফালে গুৱাহাটীতো বহুত ধুনীয়া জেগা আছে। নাৰেংগীৰ সেইফালে এটা ভাল জেগা আছে তুমি কেতিয়াবা গৈ পাইছানে?
পাইছো পাইছো এই নদীৰ ওচৰত ব্ৰহ্মপুত্ৰ
গৈ পোৱা নাই।
ভাল লাগে গৈ কিনে তত।
মোৰ মোৰ যাব মন আছে।
এই গছডাল যে আছে সিহঁৰ মাজত পানীৰ মাজত।
আচ্ছা মই দেখা নাই। এ কি উমানন্দৰ কথা কৈছা?
এই নহয় গছডাল গছডাল এই ভিডিঅ' এটাত ভাইৰেল হৈছিলে।
আচ্ছা নাৰেংগীৰ কথা কিবা কৈ আছা?
হু, হু
কিহৰ কথা কৈ আছা কিহৰ গছ?
তাকে কৈছো নাৰেঙগী পিনে আছে নাৰেঙগী মানে এই পিনে যাব লাগে চন্দ্ৰ পুৰ পিনে।
আচ্ছা আচ্ছা উম উম চন্দ্ৰপুৰ খনতো বৰ ধুনীয়া বুলি গম পাইছোয়ে শুনিছো বহুতৰ মুখত।
এই ডাউন টাউন ইউনিভাৰ্চিটিখন যে আছে সেইটোকে।
অ অ।
বহুত ঠাণ্ডা জেগা অ ভাল লাগে গৈ কিন।
অ গৈছা নেকি হেফলে?
উম ঘৈছিলো। হেল্ল'